হেল্ল'।
হেল্ল'।
শুনা পাইছা?
অ', পাইছোঁ পাইছোঁ।
কি খবৰ?
এয়া ঠিকে আছো আৰু, তোমাৰ?
এ মোৰ এয়া বতৰ এয়া তোমাৰ ৰ'দ-বৰষুণ এনেকুৱা কৰি আছে যে গোটেই মানে গাটো কিবা পানী লাগি আছে, তাতে আজি আকৌ সেই ফেন লৈ পেলাই শুই দিলো গোটেই নাক বন্ধ।
অ', তাকে এতিয়া বেমাৰ বাৰ হৈ আছে ন?
তাকে অলপ-অলপ বেমাৰ হৈ আছে। তাৰপা এই কি কৰি আছে এতিয়া?
মই এতিয়া এনে অকমান ৰাস্তাৰ পিনে অকমান ঠাণ্ডা বতাহ এটা খাবলে ওলাই আহিছো অলপ মানে
অ', ঠিকে আছে এনেকে খোজ চোজ কাঢ়ি থাকিব লাগে হয় নে বাৰু?
অ', হয়, হয়। এনেকে খোজ চোজ শৰীৰটো মানে স্বাস্থ্যটো অকমান সবল হৈ থাকে না এনেকে খোজ চোজ কাঢ়ি ফুৰিলে।
সেইটোয়ে, এতিয়া টাউনত তুমি টাউনৰ টাইমত যাব টাউনৰ ফালে যাবাচোন কিমান লেতেৰা গোন্ধ তুমি ক'বালে ওলাই গ'লেই মানে মু খত বৰ লেতেৰা গোন্ধ সোমাই যায়। শুনা পাইছা নে? হেল্ল'। হেল্ল'। শুনা পাইছা নে নাই বোলো? শুনা পাই আছা নাই, মই তোমাৰ কথাটো শুনা পোৱা নাই।
হেল্ল', শুনা পাইছানে? অ', তাকে মই এইটো কৈ আছিলো যে কি মানে চহৰৰ চাইদে এতিয়া তোমাৰ এতিয়া নলা-নৰ্দমাৰ পুৰা গোন্ধ তাৰ পৰা ওলাই যাব নোৱাৰি। কিন্তু গাঁৱত এনেকুৱা গোন্ধ পাতি নাই মানে একদম ধুনীয়া ফ্ৰেছ হাৱা একদম খাই ঘূৰি ফুৰিব পাৰি।
সেইটোৱে, সেইটোৱে, তোমাৰ এতিয়া আমাৰ গাঁৱৰ পৰিৱেশটোৱে ভাল লাগে। এতিয়া আমি কেতিয়াবা মানে আমি টি কেতিয়াবা যাব বিচাৰোঁ যে এই যে চহৰ অঞ্চলে কাৰণ চহৰত তোমাৰ যিটোকে বচ টো বিচাৰোঁ সেইটোকে পাওঁ। এতিয়া গাঁৱত যদি পতককে কাৰবা এটা যদি বেমাৰ হয়, তোমাৰ পতককে মেডিকেল নিবলে বহুত টাইম লাগি যায় বা কিবা এটা বস্তু লগা হ'লে আমি পতককে আমাৰ যিবোৰ গাঁৱৰ দোকান হয়, সেই দোকানবোৰত আমি পতককে বিচাৰি নাপাওঁ।
অঁ।
কিন্তু চহৰত এই যিকণ ঠাইতে পাওঁ, থাকো মানে সেইকণ ঠাইৰ আশে-পাশে যি কোনো বস্তু তোমাক এতিয়া কি লাগে, গেলামালৰ দোকান, মাছ মাংসৰ দোকান দৰবৰ দোকান, আকৌ বেংক-কাছাৰী গোটেইখিনি বস্তু লগতে পাই যাওঁ। সেইকাৰণে মানে গাঁৱৰ পৰা মানুহবিলাক চহৰলে যাব বিচাৰে।
অ', তেনেকুৱা সুবিধা কিছুমানৰ জহত মানে যাব বিচাৰে, কিন্তু এতিয়া, তাত তেনেকুৱা সুবিধাটো আছে, কিন্তু, এনেকুৱা হৈছে যে তাত হেৰি অ' সুবিধাটো নাই মানে, এতিয়া তোমাৰ বা, মানে, পৰিষ্কাৰ বায়ুও নাই মানে তাত গোটেই প্ৰদূষণে সৃষ্টি হৈ আছে গোটেই উ হেৰি জেগাটো
সেইটোৱে, এতিয়া টাউন অঞ্চলত কি হ'ল তোমাৰ টাউন অঞ্চলত যেতিয়া মানুহবোৰ বেছি ধনী হৈ গৈছে। যেতি মা যেতিয়া মানুহবোৰৰ কৰ্মব্যস্ততা সোমাই পৰিছে এতিয়া কি হৈছে মানে সিহঁতে নিজৰ প্ৰকৃতিৰ কথা পাহৰি গৈছে কেৱল যান- যত যত যিমান সিহঁতে সদায় চলাই থাকে তাৰপৰা ধোঁৱা যি উৎপন্ন হয়। সেইবোৰে লেতেৰা গেছ কৰে আকৌ মানুহবোৰৰ যিবোৰ ঘৰুৱা লেতেৰা দ্ৰব্য সেই দ্ৰব্যবোৰ নলা- নৰ্দমাত পেলায়, পেলাই মানে বহুত প্ৰদূষিত কৰি পেলাইছে আৰু বিশেষকে তাত এটা ডাঙৰ কাৰণ কি গম পোৱা নাই? যে আমাৰ তাত যে কিয় ইমান পৰিষ্কাৰ বায়ু পোৱা নাযায়
কি?
তাতে মানে মানুহবোকে গছবোৰ কাটি শেষ কৰি পেলালে গোটেই
অ', এতিয়া, আমাৰ এতিয়া গাওঁ অঞ্চলৰ তোমাৰ ধৰি লোৱা পাহাৰ আছে, পাহাৰৰ পৰা ধৰি লোৱা মানে গোটেই এই গছ- গছনিয়ে ভৰ্তি হৈ আছে। চহৰ অঞ্চলত, এইবোৰ প্ৰায়ে দেখিবলৈ পোৱা যায় ক'ৰবাত এজোপা দুজোপা কৰি গল।
সেইটো এতিয়া আমাৰ গাওঁ অঞ্চলত নাই কি? তুমি আমি এতিয়া সতেজ ফল -মূলৰ পৰা আৰম্ভ কৰি সতেজ শাক- চবজি খাও আমাৰ এতিয়া আমাৰ নিজৰ অঞ্চলতে সেয়া পাহাৰ আছে পাহাৰ পৰা বৈ অহা নদী আছে। যেতিয়াই মন যায় আমি অ, সুস্বাদু মানে খাদ্য, ফল খাব পাৰোঁ আকৌ তোমাৰ পৰিষ্কাৰ পানী পাব পাৰোঁ। কিন্তু চহৰ অঞ্চলৰ চহৰ অঞ্চলত সেইবোৰ নাই ন? সেইবোৰ গছ- গছনি কাটি শেষ কৰিলে ন? কাৰণ ঘৰ বিল্ডিং, অট্টালিকা এইবোৰ বনাই পেলাই চেচ কৰিলে
অ', চহৰ অঞ্চলত মানে এতিয়া, তুমি চহৰ অঞ্চলত হেৰি পাবা এইটো কি আছিলে গাড়ী মটৰৰ সুবিধা তাৰ পৰা ধৰি লোৱা তোমাৰ এতিয়া কিবা চাকৰিৰ সন্ধানত মানে চহৰ অঞ্চলত চাকৰি, চাকৰি কাৰণে বহুত জেগা আছে। কিন্তু, গাও অঞ্চলৰ সেইটো সিটো নাথাকিব পাৰে, কিন্তু নিজে মানে, ইয়াৰ যিটো সু মানে সতেজ বস্তু বোৰ পোৱা যায়, তোমাৰ এতিয়া ফল -মূল ধৰি লোৱা আম এতিয়া কঁঠালৰ সময় হৈছে কঠাঁল খাব পাৰি মন গ'লে বোলে, মন গ'লে কিবা মধুৰিয়াম খাব গ'ল। প্ৰায়ে এইবিলাক সতেজ বস্তুবোৰ খাই থাকিব পাৰি, কিন্তু, ইয়াতে চহৰ অঞ্চলত এতিয়া সাৰ দিয়া বস্তু পৰা ধৰি লোৱা এইবিলাক মানে ৰাসায়নিক সাৰ প্ৰয়োগ কৰি অনা বস্তুবোৰ খোৱাৰ ফলত মানুহৰ বেমাৰ আজাৰৰ পৰা ধৰি লোৱা ধেৰ মানে বহুত অসুখ সুবিধা হয়। কিন্তু গাওঁ অঞ্চলত সেইটো মানে নাই।
হয়, হয়। এইটো, সিদিনা সিদিনা কি হ'ল মোৰ লগৰ এজন মানে টাউনত থাকে সি তাতে থাকি পেলাই পঢ়ি আছে। তাৰ পাছত সিয়ে মই মানে ক কথা পাতি আছিলোঁ কথাৰ ফলতে মানে সি মোক পতকে কলে যে ৰ হা বাটতে আম দেখিছোঁ আম লৈ যাওঁ অ', মই তাক ক'লো যে আজিকালি বজাৰত মানে এনেকুৱা কিছুমান ঠগ পচ প্ৰবঞ্চনা ঘূৰি ফুৰে যিসকলে মানে ঘৰুৱা আম বুলি কয় আৰু দেখিবলৈও ঘৰুৱা আমৰ নিচিনাই কিন্তু সিহঁতে সেইবোৰ খাৰ দি মানে বহুত দিন, থৈ দিয়ে
অ',
তাৰ পিছত সি কিনি আনিলে কিনি আনি পেলাই প্ৰথমতে খালে সি এটা দুটা খালে এক কেজি কিনি আনিছিলে তাৰে দুটা খালে খাই পেলাই মানে ধুনীয়া পালে খাই পেলাই।
অ',
তাৰ পৰা মোক ক'লে যে এইখিনি চাগে হেৰি নহয় সাৰ দিয়া নহয় - - আৰু ঘৰৰে হৈছাগে মই খাই ভাল পাইছোঁ ময়ো মানি ল'লোঁ হ'ব পাৰে।
অ',
তাৰ পাছত কি হ'ল সিক - - কেইদিনমান থকাৰ পিছতহে মানে তাৰ এতিয়া সি ৰুমতহে থাকে তাৰ ওচৰতো ফিজ নাই ন।
অ',
গতিকে যেতিয়া মানে দুদিন গ'ল তেতিয়া লাহে লাহে মানে ক'লা পৰিবলৈ আৰম্ভ কৰিছে নহ গোটেই - - সি যিমান খিনি মানে আম আনিছিলে গোটেই আমবোৰ ক'লা পৰি গ'ল সেইটোৱে আচল কথাটো হ'ল সেইটোৱে এতিয়া - - তুমি মানে ব্ চহৰত অন্যান্য সুবিধা পাবা কিন্তু চব বস্তু সতেজ নোপোৱা তাত তোমাৰ চব দালালি দেখিবা কিবা কিবি সেইবোৰ বস্তুৱয়ে কিন্তু তাত বেছি চলে।
তাত মানে এতিয়া বেপাৰীৰ পৰা ধৰি লৈ চবে মানে মানুহে যি টো মানে সতেজ বস্তু বিচাৰি আছে বুলি বেপাৰী বিলাক বা এইবিলাকে গম পায় সেইটো কাৰণে এটি যি প্ৰায় ৰাসায়নিক সাৰ প্ৰয়োগ কৰা বস্তু বিলাকো সতেজ বুলি ক'ব পেলাই এইবিলাক যেন ডাইৰেক্ট এইবোৰ ডাইৰেক্ট মানে মানে গছৰ পৰা পোৱা মানে কি বুলি কম এতিয়া মই! তেনেকুৱা মানে বুলি কৈ পেলাই তেতিয়া বেছি দিব বেছি দিয়াৰ পিছত আমিতো আমিতো নাজানো না এইটো ক'ৰ পৰা আনিছে কি কৰিছে তিয়া আমি খাই দিও খাই দিয়াৰ পিছত আমাৰ বেমাৰ হ' ৰো বেমাৰ অহাৰ পিছত অ' তাৰ পিছত আকৌ আমাৰ এক্সট্ৰাকে খৰচ যাব যে আমি হস্পিতেলত যাব লগীয়া হ'ব।
এইটোৱে আতিয়া উ কোৱা
অ' কোৱা কোৱা কি কৈছিলা?
এতিয়া মানে আজি আজিকালি আমি কি কৰো আমি মানে এতিয়া চহৰৰ মানুহ কি এইটো কয় যে সদায় ভাল বস্তু খাব লাগে সদায় ফল মূল খাব লাগে। সিহঁতে সন্ধিয়া সময়ত ওলাই যাব বিভিন্ন বজাৰত দেখা ফল মূলবোৰ কিনি আনিব আম কিনিব। আপেল কিনিব আঙুৰ কিনিব কিবা কিবি সেইবোৰ বস্তু কিনি আনিব। থু এইটো কথা এইটো কথা সঁচা যে আমি যিমানে আমাৰ জীৱনত ফল মূল যিমান শাক পাচলি যিমান খাওঁ সেই বস্তুবোৰে আমাক সদায় মানে আমাক আ পেটৰ বা পেটৰ বুলি নহয় আমাৰ শৰীৰটো ভালে ৰাখিব কিন্তু সিহঁতে যেতিয়া সেই উপামাবোৰ দিয়ে যে আমি সদায় ফল মূল খাই থাকিব লাগে তেতিয়া যেতিয়া তেওঁ সিহঁতে গৈ দোকানৰ পৰা কিনি আনিবলৈ যায় তেতিয়া কিন্তু সিহঁতে মই নাজানো কি কৰে। কিন্তু সিহঁতে এইটো বস্তু নাচাই নেকি যে সেই বস্তুব কৰ পৰা আনে যে আপেলবোৰ যদি আমি দেখো আপেল বোৰ তুমি যেতিয়া ঘৰলে আনিবা ন' আনি পেলাই কটাৰীখনত যেতিয়া চুৰ্কি দিবা তাৰ ওপৰত তুমি এটা বগা বগা পলেপ পাবা মানে
অ',
সেই পলেপটো কি তুমি জানান নাই।
সেইটো মই নাজানো বাৰু।
অ' সেই প্ৰলেপটো হৈছে মানে যেতিয়া আমাৰ আ আমাৰ মানে মানুহৰ শৰীৰটো যেতিয়া মৰি যায় মানুহ যেতিয়া মৰে মানে মেডিকেলত সেই মৰা শটো যাতে আৰু বহু দিন থাকিব পাৰে তাৰ বাবে মানে এটা প্ৰলেপ মানে আমাৰ গাত তেলিতে জাতীয় এটা পৰা প্ৰলেপ মানে লগাই দিয়ে।
অ',
যাতে আমাৰ শৰীৰটো মানে মৰা শটো মানে বেছি দিন থাকিব পাৰে আৰু সময় সুবিধা চাই পেলাই মানে সেই শৰীৰতো দাহ কৰা হ'ল।
অ।
সেই যি কেমিকেল আছে সেই কেমিকেল টো মানে এই আ এটা সমীক্ষাত মানে ওলাইছে, সেই কেমিকেলটো কিন্তু আমাৰ মানে আপেল-চাপেল বোৰত মানে ব্যৱহাৰ কৰে, যাতে বহু দিনলৈকে আপেলবোৰ যাতে বেয়া নোহোৱাকে থাকি যায়।
অ' এতিয়া তুমি হস্পিতেল বুলি ক'লে মোৰ এটা কথা মনত পৰি যায়। এতিয়া তোমাৰ আমাৰ গাঁও অঞ্চলত ইমান উন্নত হস্পিতেল নাই ঠিকে আছে, চহৰ অঞ্চলত আমি গৈ চিকিৎসা কৰিবগৈ পাৰিম। কিন্তু গ'লো চহৰ অঞ্চলত কিন্তু আমি এতিয়া উম' চহৰ অঞ্চলত চিকিৎসা কৰি থকা সময়ত এতিয়া পেচেণ্টে কিবা খাব মন গ'লে কিবা এটা আমি অবিয়েচলি ফল, ফল-মূল কিনি নিম, এইবিলাক শৰীৰৰ কাৰণে উপযোগী। সেইকাৰণে আমি লৈ যাম, লৈ যোৱাৰ পিছত যে আমি আকৌ এইটো গম নাপাম যে এইটো যে ৰাসায়নিক সাৰ প্ৰয়োগ কৰানে নে ভাল ফল-মূল। সেইটো আমি নি আকৌ সেই বেমাৰীজনকে আকৌ আমি বেয়া বস্তু এটাকে খোৱাই পেলাই বেমাৰীজন আওহে অসুস্থ হৈ পৰিব। আমি গম নাপাওঁ এইটো ভাল বস্তু নে বেয়া বস্তু।
সেইটোৱে তুমি একদম শুদ্ধ কথা কৈছা, কেৱল অকল যে আমি মেডিকেললে যালে যে ফল-মূল যে লৈ যাওঁ, সেইবোৰ আমি মানে কেতিয়াও বাহিৰৰ পৰা কিনি পেলাই নিব নোৱাৰোঁ। নালাগে মানে আমি সদায় ভাবোঁ যে কিনি পেলাই লৈ যাওঁ। অ' ঘৰত থকা আমি কল, কমলা, আপেল এইবোৰ লৈ যাব পাৰোঁ আৰু আমিও আৰু মানে আমি মাৰাত্মক ভুল কি কৰোঁ গম পোৱা নাই।
কোৱা হো।
আমি এতিয়া আমাৰ ঘৰত যদি অ অসুস্থ যদি মানুহ থাকে, কোনোবা যদি বয়সজেষ্ঠ থাকে তেতিয়া হ'লে মানে আমি কি কৰোঁ যে বাহিৰৰ পৰা আহোতে নে এটা জুচৰ বটল লৈ আহোঁ, আজিকালি বহুত সেইখিনি কল্ড ড্ৰিংকছে হওঁক, জুচ এতিয়া তুমি আমৰ ৰস বুলি মাজা যিটো বেচে, তুমি সেইটো কেনেকে তুমি প্ৰক্ৰিয়াটো কৰি পেলাই তুমি বনাই জানানে বাৰু?
সেইটো প্ৰক্ৰিয়াটো নাজানোঁ বাৰু মই।
তাত মানে কি হয় শুনা বহুত ডাঙৰ-ডাঙৰ ফেক্টৰিত বহুত মান মানে বহুত কোটিপটি মানুহে মানে এটা কোম্পেনী বনায়। তাৰপিছত সেই কোম্পেনীত কি কৰে সিঁহতে এ আমৰ, আমটো মানে শুকুৱাই পেলাই পাউদাৰ কৰি পেলাই।
অ।
আমটো শুকুৱাই পাউদাৰ কৰে, কৰি পেলাই এটা নিৰ্দিষ্ট পৰিমাণৰ পানীত মিহলি কৰে, মিহলি কৰি পেলাই তাত ফুট কালাৰ দিয়ে, যাতে আমৰ ৰসৰ যিটো কালাৰ সেই ৰংটো তাত মিহলাই আৰু তাত তাত মানে আমৰ সলনি আমৰ যিটো পাউদাৰ সেই পাউদাৰ সেইটো দিয়ে যাতে আমৰ গোন্ধ আৰু সুগন্ধি ওলাব, কিন্তু সম্পূৰ্ণ কেমিকেলতহে বনোৱা হয়। এই যিটো আম ৰসটো যিটো আমি খাওঁ যে
অ'।
সেইটো কিন্তু তেনেকে বনোৱা হয়। গতিকে তুমি চোৱা যিতো তেতিয়া আমি ভাল বুলি কি যেতিয়া আমি আমৰ ৰস, কুঁহিয়াৰ ৰস এইবোৰ বস্তু যেতিয়া আমি এই ব তলত ভগা ৰসবোৰ যেতিয়া বজাৰৰ পৰা কিনি আনিম, তেতিয়া অনা পিছত আমি যেতিয়া অসুস্থ অসুস্থ মানুহ এজনক দিম, তুমি ভাবাচোন এই কেমিকেল সোপা খাই পেলাই অসুস্থ বা বয়োজ্যেষ্ঠ পিছত মানুহজনক কি গতি হ'ব, সৰু ল'ৰা-ছোৱালী বোৰৰ কি গতি হ'ব মানে
অ' আমি এতিয়া বয়োজ্যেষ্ঠ মানুহ বা সৰু ল'ৰা-ছোৱালীবিলাকৰ আমি ভোকটো মৰিবৰ কাৰণে সেইবিলাক এতিয়া জুচ চুচ পৰা ধৰিলে এইবিলাক আমি দিওঁ। তেতিয়া - সেইবোৰ বেছিয়ে থাকে তোমাৰ এইবিলাক ফাৰ্মাচি- চাৰ্মাচিত সেইবিলাকৰ পৰা আমি আনোৱে। তাৰ পৰা আমি আনো যে কিবা এটা ভাল হব বুলি। কিন্তু এতিয়া - এই বস্তুবিলাক বনাওঁতেই বেইমানি যদি কৰি থাকে, তেতিয়া আমি - এইবোৰ কেনেকে আমি মানে মানুহ এজন সুস্থ হৈ উঠিব বা হেইবিলাক বস্তু খাই। ওপৰেঞ্চি বেছি ডাঙৰ ৰোগৰে পৰিৱৰ্তন হ'ব সৰু ৰোগৰ পৰাই।
সেইটোৱে এতিয়া আমাৰ মানুহবোৰ যে আমি মানুহবোৰ মানে আমি বৰ্তমান ষ্টাইলৰ দুনীয়াত আছোঁ। মানে- আনক দেখুৱাই ভাল পাওঁ। তুমি -মই তোমাক এটা উদাহৰণ দিছো শুনিবা দেই। আগৰ দিনৰ মানুহ মানে আগৰ দিনৰ এতিয়া কিছুমান মানুহে কি কৰি আছে গম পাইছা? যে- আমাৰ ঘৰতে যদি কল, কমলা- যদি হয় কিছুমান কলৰ মানে চেহেৰাটো সৰু হয় ন, চব কলে যে একদম ডাঙৰ ডাঙৰ- নুদুকা কল হ'ব তেনেকুৱা কথা নহয়।
অঁ।
কিছুমান কল সৰু হয়। সেই কলবোৰ মানে মানুহে দেখি পেলাই সিহঁতে কয় ইছ এইটো মুখ- বেকা হৈ যায়। মানে যে ইচ এইটোকল নেখাও এইটোকল একদম বেয়া। কিন্তু সিহঁতে কি কৰে, সেই- কলটো এ এৰি থৈ এৰি থৈ পেলাই যাই এই বজাৰত যে ডাঙৰ ডাঙৰ কল- তিৰ বিৰিয়াই থকা যিবোৰ ডাঙৰ ডাঙৰ কল পায় নহয়, - সেই কলবোৰ কিন্তু খাই পেলাই সিহঁতে ভাল পায়। মানে সিহতে জান- এইটো কথা কিয় বুজি নাপায় মই নাজানো যে সেই যে ডাঙৰ ডাঙৰ কলবোৰ এতিয়া আমাৰ ঘৰত- যিটো ৰাসা মানে ৰাসায়নিক সাৰৰ পৰিৱৰ্তে যিটো জৈৱিক সাৰ গোৱৰ- চোবৰ দি পেলাই যিবোৰ আমি- কল উৎপাদন কৰো, নাৰিকল উৎপাদন কৰো, সেইবোৰ খাবলৈ ইচ্ছা ন। কৰি পেলাই কিন্তু সেই অঁ, দোকানত পোৱা ডাঙৰ সাৰ দিয়া, ডাঙৰ মস্ত মস্ত কলবোৰ মানে- সিহঁতে খাইহে ভাল পায়।
এইটোৱে, এতিয়া আমি যোনবোৰ মানে ৰাসায়নিক সাৰ দি প্ৰয়োগ- কৰা হয়। সেইবিলাক এনেকুৱাকে বস্তুটো- উম, বাঢ়ি আহে যে এইটো একেবাৰে দেখাত একদম বস্তুতো যোনটো হয় সেইটো- খাত একদম এতিয়া ছবিত দেখা বা টিভিত দেখা তেনেকুৱা লিখিয়া একেই হয়। কিন্তু মানে যোনটো জৈৱিক সাৰ দি উৎপাদন কৰা হব, সেইবিলাক- হ'ব- নহ'ব পাৰে তেনেকাকে দেখাত। কিন্তু সেইটো যে শৰীৰৰ কাৰণে সেইটোহে উপযোগী। আমি এতিয়া- বজাৰত গৈ ধুনীয়া বস্তু ফলবোৰ বোলে ধুনীয়া দেখিছো গোটেইটো আপেলৰ - এয়া একদম আকাৰতো একে। সেইটো বুলি ভাবি পেলাই যদি আমি আপেলটো খাওঁ, সেইটো নহ'বও পাৰে হেৰি অৰ আপেল এইটো। জৈৱিক সাৰ প্ৰয়োগ কৰিব উৎপাদন কৰা নহ'বও পাৰে সেইটো আপেল। এইটো ৰাসায়নিক সাৰ প্ৰয়োগ কৰিও উপাদন কৰা হ'ব।